আহ', ভালে আছ?
অ ', আছো দিয়া তুমি?
অ ', আছো হে বাকী খবৰ কি কেনেকুৱা?
বাকী আছো দিয়া তোমাৰ?
অ', মই ৰা
খৰ থ খৰ থাবলৈ ঠিকে আছে ন।
অ', আছে- আছে ঘৰত চবে চকে আছে তোমালোকৰ আছে নাই?
আছে- আছে কি কৰিছ?
অ', এ ভাইটি আছে। এনে আছে এ ', তোমালোক এ ', হ', কি শ্বহীদ স্মাৰকত গৈছিলা নেকি বাৰু?
অ', গৈছিলো দুমাহ আগতে।
অ', দুমাহ মমান আগতে গৈছিলে ন? এ', আমাৰো মানে কি হৈছে ঘৰৰ পৰা প্লেনিং কৰি আছে বাৰু অ ', মানে যোৱা কাৰণে কিন্তু এতিয়া ক'ত আছে কি আছে বেছি আকৌ ধৰিব পৰা নাই সেইকাৰণে তোমাক বোলো সুধো সেইকাৰণেহে ফোন কৰিলো
অ' অ' বুজিছো দ
অ' এতিয়া কিবা অলপ কবা নেকি
অ' কম দিয়া।
মানে কি এ বস্তুতটো বহুত ডাঙৰ কে বনোৱাছিল অলপ সৰু ধৰা ফটো বিলাক ঘৰত যেনেকে দেখা পায়। হয়।
নাই নাই বহুত ডাঙৰ বহুত বৃহৎ এলেকা এটা
হয় নেকি আচ্ছা। আচ্ছা আৰু তোমাৰ জাগাটোৰ নাম কিনো মানে। কোনখিনিত আছে বাৰু।
বৰা গাঁও বুলি কয় সেইখিনি
আচ্ছা বৰাগত আছে ন গুৱ গুৱাহাটী যিখন তোমাৰ চহৰ চহৰৰ পৰা কিমান মান যাব লাগিব
চাৰি কিলোমিটাৰ মান আহিলে হ'ব। হ'ব।
আ চাৰি কিলোমিটাৰ মান ন
অ' বেছিদিন নহয়।
এই আৰু যে কিবা ফিচ চিত লাগিব নেকি বাৰু
সেইটো ফিচ এতিয়া লোৱা হোৱা নাই। পিছলেহে লব এতিয়া তোমালোক। কেতিয়া যোৱা
অ আচ্ছা সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব ন। অ আৰু তাতে এনেই কেনেকা। কি কি আছে বাৰু।
তে আমাৰ আহ অসম চৰকাৰে কি কৰিছে মানে। অম অসম চৰকাৰ। আমাৰ আহ অসমৰ জিলা সমূহৰ পৰা যিসমূহ আহ শহীদ লোক আছে
অ
ক অ মূৰ্তি বনাই তাতে স্থাপন কৰা হৈছে ভিতৰত
আচ্ছা আচ্ছা
আ তাতে অ নাম লিখা আছে আৰু মানে ধুনীয়া আৰু
প্ৰত্যেক জিলাৰে তোমাৰ যিবিলাক হয় প্ৰত্যেক জিলাৰে যিবিলাক তোমাৰ আমাৰ শ্বহিদ আছে সেইবিলাকৰ ন অ আচ্ছা আৰু চবৰে মূৰ্ঠি আছে নেকি বাৰু মানে একদম তই আৰু নাম চাম লিখা আছে নাই তলত? নহলে কেনেকে। অঁ।
আমাৰ অ মোক মুখখনৰ সৈতে একমান ধুনীয়া এটা মূৰ্তি বনোৱা আছে বহুত কেইটা মূৰ্তি আছে
আচ্ছা আৰু দুটা ভাগত ভাগ কৰিছে নেকি ওপৰৰ ফালেও কিবা আছে
ফকৰা
আচ্ছা ওপৰৰ ফালে কিবা আছে নেকি
ওপৰফলে মানে দুটা সেই আছে মানে দুটা তৰফ আছে
আহ
প্ৰথমৰ আমাৰ মই যে ক'লো আৰু এই মূৰ্তি আছে চেইকানে মানে আমাৰ যি অ নিউজ নিউজ পেপাৰৰ বাতৰি কাকতৰ
হয় হয়।
বাতৰি কাকতৰ কিছুমান শিৰনামা বা এনেকুৱাকৈ হয় মানে।
অ বাত মানে পুৰণা বাতৰি কাকত। ৰ আচ্ছা যিবিলাক পুৰণি সেয়া মানে ঐতিহাসিক হে আছে সেইবিলাক আছে। টেনত
অ সেইবোৰ আছে আৰু ওপৰৰ। তাৰ পৰা মেডিটেশচন কৰিব পৰাও এটা ফল আছে
অঁ, আচ্ছা। অকে আৰু হেম তোমাৰ চাৰিওফালে, যে মই ফটো বিলাকত দেখিছো ধৰা।
ফটো বিলাকত দেখিছো এ পানী একদম পানীৰে। ভৰ্তি হৈ আছে। মানে সেইবিলাকত কিবা আ'।
ছে। এতিয়া মীন মীন পালৰ কৰা হ'ব।
কি কৰা হ'ব?
মীনপালন।
আচ্ছা। অকে আৰু এ মানে ওচৰে পাজৰে দোকান আছেনে নাই? দোকান চোকান অলপ।
এনে আমি দুমাহ আগতে গৈছিলো ন আৰু। তেতিয়া অঁ তো। আধা হৈছিল। মানে আধা মানে হৈছিল আৰু। গতিকে সেইখিনি দোকান তেতিয়া মই পাইছিলো। এতিয়া এতিয়া আৰু বাঢ়িছে কিজানি।
এতিয়া মানে বাহিৰত ধৰিলোৱা তোমাৰ গেটখন যিখন আছে আমাৰ। আৰু গেট খনৰ বাহিৰে দোকান। পাম ন মানে অলপ। খোৱা লোৱাৰ কথাওটো আহি যাব।
আছে বাৰু এনেকুৱা ৰেষ্টুৰেণ্ট আছে এনেকুৱা নৰ্মেল আমাৰ সেইবোৰো আছে।
আচ্ছা আৰু ফটো চটো উঠিব পৰা এক্দম ধুনীয়া জাগা আছে ন।
অঁ ধুনীয়া ধুনীয়া বহুত মনোমূহা। ধুনীয়া লাগে একদম তাৰপিছতে আমাৰ ভিতৰত মানে। চইছ মাৰ্কৰ ভিতৰৰ যি গেটৰ ভিতৰত। তাতে এখন। ৰেষ্টুৰেণ্ট আছে ভিতৰৰ ফালে অলপমান যাব লাগে আৰু সেইখিনি। শহীদ স্মাৰ কৰে তাতে। আৰু
আচ্ছা
তাতে আপোনাৰ এ বহুত কিবা কিবি আছে তাতে
অ অ আৰু তোমাৰ এই কি আছে নিৰ্দিষ্ট সময় আছে নেকি মানে ধৰা এইখিনি টাইমত যাব লাগিব এইখিনি টাইমত
অ অ আছে আছে আমাৰ আমাৰ। পুৱা নটাৰ পৰা আঠটালে থাকে। আৰু ৰাতি ৰাতি মানে বেছি ভাল লাগে যিহেতু, এইটো বহুত মানে ৰঙীন পোহৰে আছে ন।
আচ্ছা লাইট চাইট জ্বলে ন ৰাতি
অ ৰাতি বহুত ধুনীয়া লাগে। আমিতো ৰাতিয়ে গৈছিলো।
তুমি কাৰ-কাৰ লগত, তুমি-তুমি কাৰ লগত গৈছিলা?
তা গৈছিল মা গৈছিল আৰু মোৰ লগ গৈছিল মানে আমি এটা সাত গৈছিলো মানে গ্ৰুপ হৈ গৈছিলো আমি।
আচ্ছা আৰু ক'ৰবাত বেলেগ-বেলেগত অঁ। আৰু বেলেগত গৈছিলা নেকি? মানে অকল স্মাৰকতে নহয়, আৰু বেলেগ
নাই-নাই গৈছিলো-গৈছিলো। আমাৰ যে নতুনকে চৰকাৰে বনাইছে স ৰিগা হন কি উদ্যান?
অ-অ-অ শুনিছো বাৰু মই। আচ্ছা। আৰু-আৰু উজান বজাৰত আছে ন সেইখন? অ উজান বজাৰত আছে ন স সতী সাধিনী সেইখন। অ আচ্ছা। আৰু আহ
কাছৰ দলং আছে আমাৰ তাতে
উওম অ আচ্ছা-আচ্ছা, কাছৰ দলং ন? ভালকে ফটো চটো উচিছা নাই
পলো বহুত ফি ফিৰ আছিল ভিৰ আছিল বহুত আমি নগলো ইফালে ইমান
আচ্ছা আৰু কিমান বহুত দীঘল নেকি বাৰু সেইখন? সঁচাকে বহুত দিঘল নেকি? এহতিন এইখন পাৰ্কখন আচ্ছা
পাহৰিলোঁ। কিন্তু বহুত দীঘল।
আচ্ছা অ
বাকী তুমি কেতিয়া যাম বুলি ভাবিছা?
মই এতিয়া কি বা ভাবো ভাবো ৰ হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' কাট কাট দিন